শুনা-
তয় শুনিছ, শুনিছো মই তয় শুনিছো নাই? শুনিছো শুনিছো। শুনিছো বোলো, তই শুনিছ নাই?
শুনিছোঁ শুনিছোঁ, লেটকে গৈছে নেকি বস্তুটো?
অঁ অলপ শ্লৌ হৈছে।
অঁ একো নাই এনেকে কৰিব পাৰিলে হ'ল।
অঁ অঁ তয় কি কলেজ নাই যোৱা নেকি আজি?
কলেজ এই দচটা বজাত যাম হে। অঁ দচটা নহয়, চাৰে দচটা মানত যাম এঘাৰটাৰ পৰা আছে ক্লাছ।
দ ইঘাৰটাৰ পৰা কিমানটা এঘাৰটাৰ পৰা কিমানটালেকে আছে ব-
আমাৰ এঘাৰটাৰ পা টোৰ দুটামান- দুই এটা বাজিব তেনেকে কৰে আৰু অলপ অলপ। চাৰে ইমান লাগি নাথাকে মানে নিজৰ মতে কৰি থাকিলে হ'ল। তহঁতৰ কেতিয়া আছে পাছে?
আমাৰ সেই ক্লাছ নাই এতিয়া এই ইণ্টাৰণশ্বিপটো সেই বাইদেউজনীৰ ককাকৰ বেমাৰ হৈ থকাৰ পা মানে বাইদেউজনীয়ে ইণ্টাৰ্শ্বিপটো বন্ধ কৰি থৈ দিছে অলপ।
অ', দেৰিকে হ'ব নেকি বস্তুটো?
অ', দুদিনমান পাছত যাব কৈছে আৰু বাইদেউজনীয়ে মানে এতিয়া ককা ঘৰত মানে মানুহ নাই ন মেডিকেল অহা যোৱা কৰি থাকিবলগীয়া হৈছে।
অ', অ', এইটো কথা।
তাৰ ইণ্টাৰ্ণশ্বিপটো চাগে বাইদেউজনীয়ে চাৰিদিন মাতিছে মই দুদিনে যাম বুলি ভাবিছো আৰু। মানে দুদিনতো এঘন্টাই যে আমি এতিয়া যদি চাৰিদিন যাওঁ। চাৰিদিনত ধৰি লোৱা এঘণ্টা এঘণ্টা এঘণ্টা কৰি কৰিব ন।
অ'।
এদিনতে দুঘণ্টাই কৰিম যেনিবা দুদিনেই যাম আৰু তেনেকুৱা বুলি ভাবি থৈ দিছোঁ।
অ', মানে কি অকলে অকলে গ'লেও হ'ল নে কি এনে গ্ৰুপ কে বজাব বস্তুটো?
নহয় গ্ৰুপকে গ্ৰুপ কে আমাৰ চাৰিটা নে পাঁচটা গ্ৰুপ এটা হৈ আছে নহয়। এ সেইকেইটাই আৰু সেইটোৱে সিহঁতৰ লগতে মিলাই তেনেকেই আৰু।
অ', সেইটো কথা, ভাত খালি নাই?
ভাত নাই খোৱা মই এতিয়া তোৰ ৰাতিপুৱা চাৰে চাৰিটা মানতে উঠি ফিল্ডত দৌৰিবলৈ গ'লো তোৰ। দৌৰি আহি তোৰ চাৰে-ছ-চাৰে ছটা মানত আহিছোঁ নেকি ঘৰলৈ। দৌৰি আহি তোৰ কঠিয়া উঠালো।
অ', তহঁতৰ তাৰপৰা কিমান দূৰ ফিল্ডখন? কোনখন ফিল্ডনো? অ' অ' অ'। ডাঙৰনে?
লাগিয়েই আছে, অ' ডাঙৰেই আমাৰ ঘৰত লাগিয়েই আছে আৰু।
এই ঘৰৰ ওচৰত হ'লে ভাল সেইবিলাক, এতিয়া আমাৰ অকমান যাব লাগে যে অকণমান দূৰলৈ। সেইকাৰণে মানে ইমান এটা যাবলৈ মন নাযায়, ওচৰতে থাকিলেতো ভাল আৰু। পতককে উঠি মেলি যাবলৈ আৰু তাত মানুহ যায় নাই? আমাৰ ইয়াত ঢেৰ মানুহ হয় সেইকাৰণে যাবলৈ অকমান হেৰি লাগে আৰু।
আ-আমাৰ ইয়াতো মানুহ হয় বহুত দূৰ দূৰ দূৰৰ পৰা আহে, আৰু
আমাৰ ইয়াতো দূৰ দূৰৰ পৰা আহে।
পুলিচৰ এপ্লাইটো চলি থ মানে হৈ গ'ল ন, এতিয়াতো ইণ্টাৰভিউ ডেট আহিবতো।
অ'।
সেইটোকাৰণে চবেই এতিয়াৰ পৰাই প্ৰেক্টিচটো কৰিছে আৰু মানে। পুলিচৰ পুলিচ আহিব কামাণ্ডো আহিব ফৰেষ্ট গাৰ্ডো আহিব যে।
অ', গম পাইছোঁ সেই ময়ো পুৰাই থৈ দিছোঁ মই দৌৰাহে নাই, দৌৰিব লাগিব আৰু। কেতিয়াপা দৌৰি
তোৰ বয়ত্ৰিশ মিটাৰ লাগে নেকি এ চৈধ্য মিনিটত।
অ'। প্ৰথম কেইদিননো ক'ত আহিব প্ৰথম প্ৰথম পুৰা দৌৰিব লাগিব তাৰপিছতহে হ'ব।
এই হেৰি আমি আমি আমি এতিয়া মানে দৌৰিম বুলি ক'লেও এক্সিডেণ্ট মাৰিবগৈ নোৱাৰোঁ। কিন্তু তোৰ হেৰি কৰিব লাগিব। তোৰ ধৰি ল তই এই ৰাণিং আৰু চিন আপ আৰু এই লং জাপটোত কোৱালিফাই কৰিলি ন।
অ'।
চবতে কোৱালিফাই কৰিম, এই একজামৰ মাৰ্কছটো বেছি আনিব লাগিব, তেতিয়াহে তোৰ চিলেকমেনটো হ'ব।
অ'‌ এই পুলিচৰ সেইকাৰণে অকমান হেৰি, বেয়া আছে বস্তুটো, এ এছ চিট ইমান টান নহয় নহয়, অকল পৰীক্ষাত পাছ কৰিব লাগে, তাৰপা ফিজিকেলটোত পাছ কৰিলেই তোৰ হৈ যায় আৰু বস্তুটো। মানে দৌৰাটোৰ কথা ইমান টেনচন নালাগে।
এই সেইটোৱেই, এই ফিজিকেলটোত মানে মাৰ্কচ নাথাকে যে, ইয়াত আকৌ আছে। ষ্টেটত আকৌ গোটেই আ' গোটেই কেইটাতে মাৰ্কচ থাকে, মানে তোৰ ফিজিকেলত টুটেল ষাঠি থাকে নেকি? তাৰপা আকৌ পাঁচ নম্বৰ নে দহ নম্বৰ ভাইবাও থাকে হপাই।
অ', অ' থাকে।
অ' এই ইয়াত মানে তোৰ হেৰি এই ৰিতেনটোৰ ওপৰতেই তই চিলেকচনতটো ল'ব পাৰ আৰু, অন্য একো হেৰি নাই, মানে তই যদি এতিয়াৰ পৰাও দৌৰ' তোৰ কিন্তু কিছুমানে তোৰ দুবছৰ তিনিবছৰ আগৰ পৰা দৌৰি আছে ন, সেই সিহতিতো অ' সিহতি এক্সেলেণ্ট মাৰিবতো।
উম, সেইটোৱেই টো। আমাৰ ইয়াতেই বহুত আহে নহয়, এই আমাৰ ফিল্ডখনত। বহুত খাটৰা, খাটৰা আছে।
আমাৰো ইয়াত বহুত, আমাৰো ইয়াত পুৰা ফ-ফালি ফালি দৌৰা আছে মানে। উৰি যায় একদম আ'।
এটা স্পীডতেই দৌৰি থাকে পোৰা স্পীডত, সেইটো স্পীডতেই দৌৰি ধৌৰি একদম তোৰ মানে দহ বিছ মান মানে মাৰি দিয়ে, তেনেকুৱাও আছে মানে ইয়াত। আমি ভাবো আমিহে এদিন গৈনো কি উখাৰি ল'ম।
আ-আমাৰতো এপাক দুপাক দৌৰাৰ পিছতে হেৰি হৈ যায় মানে, তোৰ এনেকুৱা ফোপনি উঠে বা ভৰি বিষ হৈ যায়, কিন্তু সেই দি একেটা একেটাই ইচ স্পীডতে কনষ্টেন্টলি দৌৰিয়ে থাকে।
আৰু আমাৰ প্ৰথম এতিয়া মোৰ দেই, মই গৈছিলো ন দুদিনমান। মানুহখিনি দেখিয়ে মানে মোৰ লাজ লাগে, ছোৱালী তোৱালী যায় আৰু লাজ লাগে মই সেইকাৰণে ইমান হেৰি কৰি নাথাকো আৰু।
অ', অ' মোৰ ইমান কথা নাই মানে মোৰ ফতক প্ৰথম কেইদিন যাবলৈ অলপ হেৰি লাগিছিলে
উম, নহয় গৈ থাকিলে গৈ থাকিলে একো নাই বাৰু আৰু আমাৰ ইয়াত মানে ৰাতি ৰাতিপুৱা গ'লে এটা কথা মানে তোৰ ৰাতিপুৱা আমাৰ ইয়াতে মানে ফৰেষ্টৰ নহয় অ' ফায়াৰ ব্ৰিগেডৰ হেৰি আছে নহয়। ইয়াত আমাৰ ইয়াত। এইকনতে‌ তাৰপিছত তাত মানে যিটোৱে কৰে সেইটো মানে ইয়াৰে মানুহটো ঘৰটোৰ ওচৰতে। তাৰপা সিহতে মানে সি আহে আৰু দৌৰিবলৈ মেলিবলৈ। সিয়ে মানে এক্সাৰচাইজ চ্চাইজ কৰ কৰাই, তাৰপিছত লং জাপ চং জাপ মৰাই তেনেকুৱা। তাৰ মানে সি ট্ৰেইনিং টাইপৰ দি থাকে আৰু এক্সাৰচাইজ খিনি কৰা। তাৰপৰা এদিন আমাৰ লগৰ এটা মানে আমাৰ গাঁওৰে। সি কৰিলে প্ৰথম দিনা কৰিছে ন। বমি কৰিদিলে একদম গেছ হৈ গলা তাৰ। দুবাৰ নে তিনিবাৰ কৰিছে বোলে, ময়ো প্ৰথম দৌৰিবলৈ যোৱা দিনাখন তেনেকুৱাই হ'ল ন। দৰিলো, দৰিলো একদম গৰম উঠি গল ন, প্ৰথম এদিনীয়াকে দৰিছো যে। সেইকাৰণে তাৰ পিছত মোৰ মাথা-চাথা ঘূৰালে আকৌ বমি হও হওঁকে বাচিলোঁ আৰু। নকৰিলোঁ।
উম, এহেত প্ৰথমতে এনেও কষ্ট অলপ হ'বই এইটো প্ৰথমতে অসহ্য লাগিব মোৰ প্ৰথম মোৰ প্ৰথম যাই আ মোৰ প্ৰথম দিনাত গৈতো এপাকহে মাৰিব পাইছোঁ।
উম, মইও তেনেকে চাৰিপাক, চাৰিপাক মাৰিছোঁ প্ৰথম দিনা।
মই এতিয়াতো কালিতো মই দছপাক মাৰি দিছো নহয় আমাৰ ফিল্ডত।
অ'সেইটোৱে দৌৰি থাকিলে মানে তোৰ হেৰিটো আহে আ আৰু ৰাতিপুৱা দৌৰিলে তোৰ এটা ভাল হয় গম পাওঁ নাই অ' গাটো মানে হেৰি হৈ থাকে একদম ফ্ৰেছ, ফ্ৰেছ
অ' ম-ম-মই আবেলি ফিল্ডত না আবেলি ফিল্ডত নাযাওৱেই মই ৰাতিপুৱাহে যাওঁ।
অ' ৰাতিপুৱাই দৌৰিব লাগে তেতিয়া তেজটো পুৰা চলাচল কৰে নহয় সেইকাৰণে ভাল আৰু শৰীৰৰ কাৰণে।
অ' এ আৰু মানে ৰাতিপুৱা ত-তই ৰাতিপুৱা যিমান দৌৰিব পাৰিবি তই আবেল লি তাতকে বেছি দৌৰিব পাৰিবি আকৌ।
কিন্তু আকৌ হেৰি তোৰ যেতিয়া মানে ফিজিকেল হয় ন, পুলিচ বা এছ এছ চি ত, তোৰ আকৌ ৰাতিপুৱা স্লিপ টত নপৰিব পৰা দুপৰীয়া চিফটতো পৰিব পাৰ সেইটো এটা কথা ন'।
নহয় সেইটোৱে ন' ভালহে হ'ব মোৰ যদি দু-দুপৰীয়া চিফ্ট মই যদি ৰাতিপুৱা চিফটত মানে তোৰ দুপৰীয়া যদি খাই বৈ দৌৰ ন'
আহ,
ত' এনেও ৰাতিপুৱা দৌৰাতকে বেছিয়ে দৌৰিব পাৰিবি।
অ' সেইটো হয়।
এ সেইটো মানে তোৰ দুপৰীয়া পৰিলে একো প্ৰবলেমে থাকে ন' কিন্তু তই দুপৰীয়া প্ৰেক্টিছ কৰি-কৰি- কৰি -কৰি আক ৰাতিপুৱা কৰিবলে কিন্তু অলপ কথাটো সমস্যাজনক হৈ যায় ন?
টো প্ৰব্লেম এটা হয়।
অ'ভোকত কাৰণ দৌৰিবতো অভ্যাসে নাই ভোকত দৌৰা।
অ'সেইটোৱে।
অ' সেইটোয়ে মানে মই হেৰি কৰিম বুলি ভাবিছো মোৰ এতিয়াতো আৰু ৰিজাল্ট আহিবলৈ তো কমেও এমাহ, এমাহ পোন্ধৰ দিনৰ পিছতে ৰিজাল্ট আহিব।
অ',
মানে পোন্ধৰ দিন ধৰি থৈ দিছো তাৰপা তাৰ পোন্ধৰ দিন আৰু পোন্ধৰ দিনৰ পিছত মানত ফিজিকেলটো আহিব নেকি?
অ',
মানে মই এমাহ ধৰি থৈ দিছো মই এমাহ যদি এমাহত আহি যাব লাগে এতিয়া কি হয় নাজানো বাৰু।
উম, তইতো ছিলেকে হবিয়ে চাগে এইবাৰ।
চাই লওঁ আৰু কি হয় মই চি হেৰি এইটো কি বুলি কয় ৰানিংটো কোৱালিফাই কৰিব লাগিব যেনে তেনে মানে মেডিকেলত গৈ চাব লাগিব কি, কি ডিফেক্ট আছে নাই।
অ' আহিবি তাৰপিছত হেৰিটো কৰিলি নেকি এইটো চৌব্বিছ টকীয়া সেটো? তে পঢ়িছ নাই তাৰ কাৰণে পঢ়িছ নাই?
নাই পঢ়া নাই কৰা অনলাইনে কৰা নাই মোৰ এই হেইচ কোৰ্চ টো অলপ দেখি অলপ সন্দেহকেইটা হৈ আছে আকৌ।
কেলে?
পোষ্ট বহুত কম আছে নহয়।
চৈধ্যশ।
অ', চৈধ্যশৰ মানে তোৰ চৈধ্যশ তাত আকৌ, মই আ টুৱেলভ পাছৰ কেইটা চাইছোঁ, টুৱেলভ পাছৰ আঠশ ছটা নে চাৰিটা আছে।
অকল?
অ', আঠশ চ টা নে চাইতা তাকো অল ইণ্ডিয়া ৱাইছত নহয়, অকলো ষ্টেট আ ষ্টেটৰ ৱাইছত নহয় নহয় আক' কথাটো।
বহুতে দিব নহয়, বেলেগৰ পৰাও দিবহি।
অ', আৰু মানে তোৰ চবেইটো প্ৰিপ্ৰেচন কৰিয়ে আছে ন।
অ'।
কিছুমানেটো প্ৰিপ্ৰেচন কৰি আছে, টো কিছুমানেতো নাজানে। কিছুমানেতো এই-এইটো এক্জামৰ কাৰণে প্ৰিপ্ৰেচন কৰি আছে ন। এ সেইটোৱে মই সেইটোকে ভা এ, মই দিওঁ নে নিদো মানে কথাটো ভাবি আছোঁ‌।
উম, তোৰ আগৰ সেই পইচা কিটা পালি নেকি? আগৰ সেইটো।
এ, কিহৰ এন টি পি চিৰ?
অ', এন টি পি চিৰ?
এন্টি পি ছিৰ নাই।
নেপালি?
নাপালোঁ‌, এনটি পি চিৰ আমাৰ কিমান, টু ফিফটিহে হৈছিলে হপায় অনলাইন।
অ', টু ফিফটি, সেইটোকে ঘূৰাই দিব বুলি কৈছিলে নহয় প যদি পৰীক্ষা দিয়ে।
এ, নাই নাই, নি-নিদিলে দেখোন, মই এন টি পি চি দিবলৈ গৈছিলোঁ টো।
ময়ও গৈছিলো, আমি একেলগে গৈছিলোঁ‌ দেখোন, খালি তই বেলেগত আছিলি আৰু ময়ো বেলেগত আছিলো।
অ'-অ', এইটোৱে নিদিলে, এই ৰেলৱে পৰা নিদিয়ে, এইটো-এইটো যদি নিদিয়ে আকৌ কৌ বহুতুু চুঙা খায় যাম নহয়।
অ', সেইটো হয়। চৌবিছশ টকা, তাতে আকৌ যদি তই দোকানত কৰ তোৰ পঁচিছশ টকা যাবই।
অ', সেইটোয়ে মই নকো, এবাৰ মই এবাৰ এবাৰ নকৰো বুলিও ভাবি আছোঁ‌।
তাকে পইচাটো দেখিয়ে মানে মোৰ হেৰি হৈছে, সন্দেহ হৈছে, যদি আকৌ ঘূৰাই নিদিয়ে তেতিয়া আমাৰ লোকচান এটা হ'ব, যদি বোলে পাছ কৰিলোঁ তেতিয়া বেলেগ কথা।
নহ, তই ভালকে বোলে পঢ়ি থৈ দিছ দুমাহ, তিনিমাহ তেতিয়াতো অনলাইন কৰিবলৈ একো গা নোপোৰে মানে, তই পঢ়ি থৈ অ', পঢ়ি থৈ দিছ কিন্তু, এতিয়া আমি পঢ়া-চহা নাই নহয়, আকৌ জুনৰ লা-জুলাই লাষ্টত যদি একজামটো হয়েই।
অ'।
ডাইৰেক্ট নপঢ়াকৈ দিয়ে এনেকৈ চৌবিশ টকাটো ৰিক্স ল'ব নোৱাৰি ন'।
নোৱাৰি বাৰু, আৰু তাতে পইচা থকাও নহয় নহয়। সেইটো এটা কথা। বাকী তহঁতৰ, এনেই কেতিয়া মানৰ পৰা হ'ব ইণ্টাৰণশ্বিপটো?
আমাৰ ইণ্টাৰ্ণশ্বিপতো আৰু দুদিন, তিনদিন মানৰ পিছৰ পৰা হ'ব লাগে। এই মোৰ হিচাপত, উম, আ-আজি আজিয়ে বাইদেউ জনীয়ে কোৱা মতে আজি পা বুলি কৈছিলে, কিন্তু মোৰ হিচাপে আজি নহয় কাৰণ, মানে মেডিকেলৰ ইমান সোনকালে হেৰি নহয়তো, ভাল নহয়।
অ', গ'ম পাইছোঁ, তহঁতৰ ভালে হৈছে তেতিয়াহ'লে এইলোকেল এইবিলাকত ষ্টপত কৰিলে মানে ভালেই বস্তুটো। ইমান মানে হেৰি নহয় ন' চিনাকি হ'লেতো আৰু ভাল তোৰ এইটো কি কয় ইমান গৈ থাকিব নালাগে, বস্তুতটো দি দিয়ে অকল।
অ', সেইটোয়ে আমাৰ হেডেক নাথাকে মানে তোৰ ধৰি লও এতিয়া ধৰি লোৱা আমাৰ যদি নহয়ও যদি, লাষ্টৰ দিনাখন অকল চাৰ্টিফিকেট
চাৰ্টিফিকেটো দি দিলে তহঁতৰ হেৰি হৈ গ'ল স্কুলত অ', কলেজতটো গমেই নাপায় ন' অকল হেৰিটো বস্তুটোহে চাব।
অ', সেইটোৱে মেইন কেছটো সেইটোৱে ন'।
মাৰ্কটো তোৰ যেনেকুৱা মানে, চাৰ্টিফিকেটখনত যেনেকে আহে তোৰ সেইটো মতেই মাৰ্কটো দিব নেকি?
চাৰ্টিফিকেটত মাৰ্ক্স নিদিয়ে নহয়, এনেকুৱা চাৰ্টিফিকত এইটো জাষ্ট হেৰিহে ইন্টাৰ্নশ্বিপটো কৰিছ বুলি প্ৰুফ এটা আৰু।
অ', সেইটো প্ৰুফ থাকিলে মানে হেৰি কৰি দিব মানে নাম্বাৰ ফুল নাম্বাৰ দিব নেকি?
আমাৰ আমাৰ ইণ্টাৰনেল মাৰ্ক অলৰেডি দি দিলেই এইটো এনেই নামৰ কাৰণে আৰু। ইণ্টানশ্বিপটো। গ'ম পাইছ?